হেল্ল' উম।
অ' কি কৰিছা?
মই এনেই আকৌ আমাৰ ওলাই আহিছো।
অ'।
তুমি?
মই আছো এনে কৰি মেলি।
কিবা খালা?
ভাত খালোঁ তুমি?
মই ভাতেই খালোঁ।
অ', অ'।
উম। মই খালোঁ মাছ বনাইছিলে বিলাহীৰ লগত।
অ'।
তাৰ পৰা সেই মাছৰ কণী এনেকে ভাজিছিলে।
অ'।
দালি আছিলে।
উম আৰু?
সে সেয়াই খাল
অ'।
তুমি কিহে খালা?
মই তোমাৰ দালি।
উম।
তাৰ পাছত ভাজি। আছাৰ তেনেকেই খালোঁ।
অ'।
উম, গৰম উঠিছে নে নাই?
তুমি
গৰম উঠিছে নে?
গৰমটো উঠিছে বাট ইমান নহয় আৰু।
উম, ভাল অলপ
অলপ, অলপ উম।
উম।
তোমাৰ উঠিছে নে বহুত?
উমহু নাই উঠা।
উম, কাৰেণ্ট আছে নে নাই?
কাৰেণ্ট আছে বাও।
উম।
ফেন চলি আছে।
উম।
উম।
কি হল?
তাকেহে, তুমি বনাব জানা নে নাই?
বনাইছিলোঁ।
অ', তুমি
উম।
কেনেকে?
কেনেকে মানে তেল কেয়াহিখন গৰম কৰি তেল দিলোঁ।
অ'।
তাত কি কৰিলো পিয়াজ অকনমান দি দিলোঁ সৰহকে।
উম।
তাত আদা নহৰু খুন্দি পেলাই দি দিলোঁ।
উম।
অলপ ভাজিলোঁ।
উম।
ভাজি পেলাই বিলাহী সৰু-সৰুকে কাটি তাত দি দিলোঁ।
অ'।
বিলাহী সৰু ভা কাটি দি পেলাই। অলপ দেৰি ধুনীয়াকৈ মানে সেই যিখিনি কম হৈ আছিলে।
উম।
তাত মই দিলোঁ হেয়া।
অ'।
বিলাহী খিনি।
উম।
লৰালোঁ লৰাই পেলাই তাত নিমখ দিলোঁ, হালধি দিলোঁ সেনেকৈ বনালো।
অ'
বনালো
উম'
লৰাই পেলাই তাৰপিছত পানী পৰা সেকি বনাই চেনেকা কি কৰিলে এখন কেৰাহী ইখন কেৰাহীত মাছ, কেঁচা মাছখিনি হালধি আৰু নিমখ এনেকে পুৰা ধুনীয়াকে হে কৰিলোঁ।
অ'
এনেকে হেৰি কৰি পেলাই ফ্ৰাই কৰিলোঁ মানে হাফ ফ্ৰাই কৰিলোঁ।
গম পাইছোঁ।
হাফ ফ্ৰাই কৰি পেলায় থলোঁ। তাৰপিছত সেই যেতিয়া বিলাহী দি থোৱা আছিলে ন, সেইখিনিৰ পুৰা অলপমান তেতিয়লে মেতিয়া গ্ৰেভি নিচিনা হৈ যোৱা লৈকে বনালো।
উম'
তাত সেইখিনি বনাই পেলাই যেতিয়া অকণমান তা তা পানী দি দিলোঁ।
উম'
উতলি গ'লে, এতিয়া উতলিলে তাত সেই ফ্ৰাই হাফ ফ্ৰাই কৰা মাছখিনি দি দিলোঁ।
উম'
হাফ ফ্ৰাই কৰা মাছখিনি দি পেলায় অলপ দেৰি লৰালো।
উম'
লৰাই পেলাই অলপ ঢাকি দিলোঁ, ঢাকি পেলাই অলপ উতলিবলৈ দিলোঁ। ধনিয়া যদি আছে অলপমান ধনিয়া আনি পেলাই কাতি থৈছোঁ সৰুকে
হয়।
কাটি পেলাই তাত একদম যেতিয়া হেৰি হৈ গৈছে লাগে পেলাই যেতিয়া মাছ-চাছ চব সিজি গ'ল ন
উম'
একদম ধনীয়া, মান ধনিয়া মানে মান ধনিয়া তোমাৰ কাটি পেলাই একদম তাত ওপৰৰ পৰা ছটিয়াই পেলাই অলপ লৰাই পেলাই ঢাকি থৈ দিলোঁ।
উম'
এনেকেই বনালো, ধুনীয়া লাগিলে খাই ভাতৰ লগত খাইছোঁ। তাৰ লগতে একদম মাছৰ কণী আছিলে যে
উম'
মাছৰ কণীখিনি কি কৰিলোঁ অলপমান তেল দিলোঁ, তাত জলকীয়া দিলোঁ। পিঁয়াজ দিলোঁ অলপ সৰকে, তাত সেই মাছৰ কণীবোৰ দি দিলোঁ।
উম'।
দি পেলাই অলপ দেৰি ভাজিলো বহুত
উম'।
ভাজি পেলাই কি কৰে তাত খুব ঠাণ্ডা ভাত যে
উম'।
ঠাণ্ডা ভাতৰ লদা অলপ ভাঙি দি দিলোঁ।
উম'
ভাজি পেলাই অলপ দেৰি লৰালোঁ।
হয়।
ধুনীয়াকে লৰাই, লৰাই, লৰাই, লৰাই একদম ভাজি পেলাই যেতিয়াতো ভাজ, ভাজি হৈ গ'ল ন'।
উম।
এতিয়া কাঁহী এখনলে উলিয়াই পেলাই, নিমখ হালধি দি দিছো বাৰু।
অ'।
নিমখ হালধি দি দিয়াৰ পিছত মানে, একদম ধুনীয়াকে উলিয়াই পেলাই, চ পেলাই খাই উম, কি ধুনীয়া লাগিছে নহয়।
উম উম।
তুমি কি বনাবা জানা তেনেকুৱা?
মই তেনেকে মানে
চিম্পলকে।
চিম্পুলকে? চিম্পুলকে জানো বাৰু এনেকে
কি বনোৱা?
উম।
তাৰপাছত আমাৰ আমাৰ আজি চব চেনি কচুৰে, চেনি কচু চিনি পোৱা নে নাই?
পাওঁ।
অ', চেনি কচু ঠাৰি আনি থৈছে এনেকে, ভাজিব জানো।
কেনেকে বনোৱা?
একদম ডাঙৰ ডাঙৰ নহয়।
উম।
তাৰপিছত তোমাৰ আনি, ওপৰৰ সেই বাকলিটো গুচাই
উম।
মান অলপ, সৰু সৰুকে কাটি লৈ টুকুৰ টুকুৰকে, পানীত, পানীত তিয়াই থব লাগে।
অ'।
তাৰপিছত চেপি লৈ
উম।
সৰু সৰুকে কাটিব লাগে মানে
উম।
তাপা কাটি পেলাই তোমাৰ, সেই খাৰ দি বনাব পাৰি দেই।
উম।
তাৰপিছত তোমাৰ কি কৰিবা? এনে কেৰাহী পাতিবা কেৰাহীখন পাত তাত তেল অকণ দি
উম।
এই তোমাৰ এইটো পাঁচপোৰণ, দি দিবা। পাঁচপুৰণ দি লৈ ধুনীয়াকে ভাজিবা।
উম।
ভাজি লৈ, সেই, সেই হেৰি খিনি কচু ঠাৰি খিনি দি দিবা। তাপা তাত নিমখো দিবা। হালধিয়ো দিবা।
উম।
তই ধুনীয়াকে লৰা বা লৰাই পেলাই ক পান জোলচাই পৰি যায় ন নিজে, নিজে পানীওলাই আহে
উম।
হয়বাৰ ফোন তাৰিখ হৈ যাব
উম, উম।
ত জোল টাইম হৈ যাব নহয়।
অহ।
তাৰ পিছত তোমাক তুমি অকমান ঢাগি থবা।
অ'।
ইমান পাৰ মানে অকণমান পানীটো সুহিব লাগিব আৰু ভাজিটাই থাকিলে ভাল লাগে যে। পানীটো শহি পেলাই দিবা তাপা পানীটো অলপ চতিয়াই চতিয়াই শুহিব
উম।
তে তোমাৰ এ আৰু কাহি সুধিবা মানে খাৰ দিলে মানে খাৰটো দি দিয়া আৰু আমি খাৰ দি পেলাইও খাওঁ। উম, ইমানো ভাল পালে খাই।
উম।
খাই বলো ই ইমানো ভাল নালাগে।
অ'।
অ', অপকাৰো নকৰে বাৰু খালে।
অ'।
উম।
মই সেইদিনাখন বিৰিয়ানী বনাবৰ কাৰণে চাই আছিলোঁ।
অ', জানানে বনাব?
জানো বাৰু অলপকে মানে ইমানকে নহয় মানে।
অ'।
উ এ মানে তুমি আধা কেজি মান মাংস আনিলা।
উম।
মাংস আনিলে এক কাপমান দৈ লাগিব।
উ।
তাৰপিছত পিঁয়াজ এনেকে কাটি দিলো বা পাঁচ ছটা মান।
উম, উম।
তাৰ পিছত আদা নহৰু এনেকে খুন্দি পেলাই থৈ দিবা।
উম।
তাৰপিছত তাতে মছলা লাগিব।
উম।
মানে তুমি এতিয়া বিৰিয়ানীত যিবোৰ মচলা দিয়ে।
উম, উম গামোছা।
মছলা দিব পৰা গৰম মছলা। তাৰ পিছত হালধি জলকীয়া, জলকীয়া গুড়ি মানে নিমখ তেজপাত ইলাইচি ডালচেনি সেইবোৰও লাগিব।
উম।
পুদিনা আৰু ধনিয়া পাত সেইবোৰও দিব পাৰা।
উম।
তেল ঘিউ এনেকুৱা কিবা।
উম।
প্ৰথমতে কি কৰিব লাগে কি ক'ম মানে যিখিনি মাংস
উম।
তাত মানে দৈ অলপ দিলা।
অ
তাৰ পিছত আদা নহৰু মানে যিখিনি খুন্দি থোৱা আছিলে আদা নহৰু খুন্দি থোৱা সেইখিনি দিলো।
উম।
তাত জলকীয়া দিলা।
উম।
নিমখ দিলা, আৰু যিটো বিৰিয়ানী মচলা যে পায়।
উম উম।
সেই বিৰিয়ানী মছলাটো তুমি দি দিলা তাত।
উম।
তাৰ পিছত দি পেলাই ধুনীয়াকে সানিলা,
উম।
এনেকৈ সানি সানি সানি একদম পূৰা একদম মঠি মঠি পেলাই একদম ত্ৰিছ মিনিটমানৰ কাৰণে ৰাখি দিলা।
উম।
তাৰপিছত সেই তিষ্ণা যেতিয়া ৰাখিলা, ৰাখি লৈ তুমি কি কৰিলা চাউল ধূলা।
অঁ।
যি যিখিনি চাউল বনাব মানে বাচমতি ৰাইচ বা জিৰা ৰাইচ যিখিনি বনা বা চাউল খিনি ধুলা? দুই ত্ৰিছ মিনিটমান মানে পানীত ৰাখি থ'ব লাগে মানে তিয়াই পেলাই।
উম উম।
তাৰপিছত তাত মানে সেই সেই মানে যেতিয়া দিলা, তাত মানে মচ চলা দিয়ে পানী থাকে, অঁ নহয় মানে যিখিনি মানে পানী তাত সিটাবা তাত তেনেকে নেমুত দিলা তেনেকে লং ইলাচি দিলা তাৰপিছত তেজপাত দিলা। তেনেকি দি পেলাই মানে ঘেঁু জিলা দি পেলাই মানে তাত মানে সেই ছালখিন সিজাবা
উম।
প্ৰায় মানে কিমান মান অলপমান সিজাবা মানে।
অ' গম পাইছো অঁ।
সত্তৰ আশী পাৰ্চেণ্ট মান সিজ সিজাই দিলে মানে শতাংশ মানে তাত মানে পাতলকৈ পিঁয়াজ কাটিলি কাটিলা একদম অলপ পূৰা একদম ধুনীয়াকৈ পিঁয়াজখিনি কাটিলা।
উম।
কাটি পেলাই কেৰাহীখনত তেল দিলা,
উম।
কেৰাহীতটো বনাব নোৱাৰো, কুকাৰত বনাব লাগিব।
উম উম।
বা যদি কেৰাহীখনত বনোৱা, বা বতোৱাত বনোৱা বতোৱাত বনাব লাগিব মানে।
গম পাইছো অঁ।
তাৰপিছত সেই বৰোৱাখ পুৰা একদম হেৰি কৰি পেলাই, ধুনীয়াকে একদম তে তেলত মানে পিয়ঁয়াজ খিনি পুৰা ধুনীয়াকে ভাজিলা একদম
উম
ভাজি পেলাই একদম পুৰা যেতিয়া ধুনীয়াকে ভাজি পেলাই বহুত দেৰি যেতিয়া হেৰি হৈ যাব। এতিয়াতো তাত ভাজি পেলাই সেইখিনিদম পিয়াজখিনি তুমি উলিয়াই থৈ দিলা
উম।
তাৰপিছত কেৰাহীত একদম তেল যে আছে
অ'।
তাত ঘিঁউ দি দিব পাৰা বা কেৰাহী তেলো দিব পাৰা
ওম ওম
তাত গোটা মছলা দি দিলা
অ
গোটা মছলা দি পেলাই তাত সেই যিখিনি দম মাংস বনাই থৈছিলা
অ
সেই মাংসখিনি মানে ব বনাই থোৱা মানে যিখিনি মাংস মানে তুমি এনেকে মঠি থৈ দিছিলা সেই মাংস খিনি তুমি মানে তাত দি দিলা
অঁ
দি পেলাই শুনিছা নাই
শুনি আছোঁ
সেই দি পেলাই ধুনীয়াকৈ একদম তুমি কি কৰিলা অলপমান ভাজিলা ভাজিবিলাক ভালদৰে একদম ভাজিলা
অ
তাৰ পৰা একদম ভাজি পেলাই তাৰ ওপৰতম আধা সিটা চাউল খিনি দি দিলা একদম অলপ মান দি দিলা
উম
তাৰ উপৰত কি কৰিলা এই ভাজি থোৱা পিয়াঁজ
ওম
তত পদিনা ধনিয়া বাট সেয়া দি দিলা
উম
আকৌ তাৰ ওৰত ত মানে আকৌ চউল দি দিলা।
অঁ
তাছয স সেয়া দি পেলাই তুমি কুকাৰটোত তেতিয়া সেইখিনি দি দিলা ন দি পেলাই তুমি তাই কি কৰিলা ঢাকোন মাৰ পেলাই তুমি একদম পোন্ধৰ বিশ মিনিট মান কাৰণে একদম সিজ সিজিবলৈ দি দিলা একদম উ দি দিয়াৰ পিছত দহ মিনিটমান ঢাকি ৰাখে তাৰ পাছত ঢাকি পেলাই লাহে লাহে একদম গোটেইখিনি একদম উলওা মিলিও মিলিয়াই পেলোৱা আৰু মানে
উম উম
মিলাই পেলাই যেতিতিয়া ওলাব ন তাৰপিছত তাৰ পৰা তুমি অলপমান খাই চাবা চব হৈ যাবা তাৰ পৰা উলিয়াই পেলাই তুমি চালা ঘৰতে বনোৱা তোমাৰ বিৰিয়ানী হৈ গ'ল খাই ইমান ধুনীয়া লাগিব নহয়
অ ভাল লাগে বিৰিয়ানী খাই
উম, খাই বহুত ভাল লাগে!
উম তাকে বনাই খোৱাবা ক এদিন।